এয়া কি কৰিবা আছোঁ, তুমি কি কৰিছা?
মই আলু কাতি আছোঁ
অ', তোমাৰ অকমান নেটৱৰ্কৰ প্ৰব্লেম দিছে নেকি বাৰু মাত
অ', জানো শুনিছা?
অ, এতিয়া অকনমান আহিছে, কোৱা।
নাই, ভালকে আহিছে নে কি?
ই, মানে ভা স্পষ্টকে অহা নাই মাতটো জানানে?
অ' হয় নেকি, এতিয়া? শুনিছা নে?
অ, এতিয়া শুনিছো কোৱা।
অ, অ এ নাই মোৰ নাই মোৰ গাত একদম ভাল নহয়।
অ' কি হৈছে?
গেছ হৈছে, আৰু মানে একদম মানে মোৰ মানে বিয়াত অশান্তি লাগিছে মোৰতো ভাত চাত খাবলৈ একো মনে যোৱা নাই।
অ' অ'
কিন্তু হ'লও কিবাৰ এটাত লাগিছো আৰু।
গ'ম পাইছো। নাই ভাত নোখোৱাকে নুশুবা কিবা অকমান হলেও খাই পেলাই শুই দিবা আৰু তাৰ পাছতে হেৰি কিবা টেবলেট চেবলেট খাইছা
অ শুনি আছো
অ কিবা ঔষধ খাইছা
অ টেবলেট এটা খাইছো অ
অ তাকে সেইটোৱে ভাতকেইটাক খাই দিবা খাই পেলাই শুই দিলে অকমান আৰাম পাবা
ৰ' টেবলেট এটা খাই লৈছো।
উম উম।
ইমান হেয়া নহয় মানে মই থাকিব পৰা নাই চোও নহয়
গম
উ কিবা এটা অশান্তি লাগি আছে মানে।
অঁ।
বাকী তোমালোকৰ কি বনাইছে আজি? হয়।
আমাৰ তোমাৰ ৰঙালাও ভাজি বনালে। তাৰ পাছত ত তোমাৰ মোলে সেই ডিম এটা বইল কৰি ললো, তাৰপিছতে তোমাৰ আকৌ কোমোৰা টেঙা আঞ্জা বনালে। তাৰ পিছত আৰু লগতে তোমাৰ হেৰি এইটো কি বুলি কয় উম মাহতলে মানে মই ন নাখাও আৰু ভেন্দি তোমাৰ ভেন্দিটো এনেকে ফালি - ফালি পেলাই তাত মছলা দি পেলাই ফ্ৰাই কৰিছে।
অ।
তাপিছতে বাক কি তাকে হে ইমান বতৰতো বেয়া এতিয়া বৰষুণ দিছে নে তাত?
বৰষুণ দিছে নিদিছে তেনেকৰ মাজতে আৰ।
অহ তাকে তাকে।
মাত আকৌ
অ অকনমান তেনেকুৱাই হৈছে।
অ এ নেটৱৰ্কৰ প্ৰব্লেম অ।
অ তাকে ইমান হয় বাৰু আৰু তাতে তোমাৰ কিছুমান জেগাত যে থাকিলে একদম নেটৱৰ্কৰ ইচছ্যুটোৱে বৰ দিগদাৰ কৰে।
ভৰ দিগদাৰ কয়, এতিয়া শুনিছা?
উম' এতিয়া শুনিছো-শুনিছো।
মোৰ মানে গাটো এনেকুৱা অশান্তি লাগি আছে ন। মই মানে ক'ব পৰা নাই, না খাব খাব মন গৈছে।
অ।
পেটটো
এইটো কি বুলি কয়, সেইম তুমি পাৰিলে হেৰি কৰবাচোন, এ আদা অকমান থেতেলিয়াই পেলাই। আদা অকমান। খাই দিবাচোন আৰু নহ'লে নিমখ পানী অকণ খাই দিয়া। পানীতে নিমখ অকণ গুলি খাই দিলে, অকণমান ভাল পাবা।
মানে মোৰ এবাৰ হৈছিলে দেই, মোৰ মানে, এনেকুৱা বাৰ, অকমান বাৰ এনগেজমেন্ট আছিল।
অ-অ। গম, পাইছো।
তাৰপিছত আৰু মানে কি হ'ল, তাই এনগেজমেন তাই এনগেজমেনটো হেৰি বনাইছিলে, এইটো মিশ ফেজ, যে বনাই যে, বৰ ধুনীয়া লাগিছে। যাওদে খাই লৈ, বোলে আৰু একদম মানে অকমান, ক্ৰিমি টাইপ বনাইছে। মানে ক্রিম-চিম দি কিবা। বহুত ধুনীয়া, লাগিছিলে খাই। তাৰপিছত মই ভাল পালো। খাই লৈ, পেলাই আৰু তাৰ পিছত, পাছদিনাখনো মানে সেই ৰাতিপোৱালে থৈ দিছিলে, সেয়া ৰুটিৰ লগত খালো দে। অ-অ, ৰা তি খাই ও পাছদিনা খনলে আছেই মানে, সেইবিলাক ফ্ৰিজোৰ পৰা উলিয়াআনি ডাইৰেক্ট খাইছো ৰুটিৰ লগত। বহুত ধুনীয়া, আছে মানে। তাৰ পিছত, মই অলপ দেৰি পিছত একদমে যোনটো, যে এই পচা উগাৰ এটা আহে যে।
অহ, অ-অ', গম পাইছোঁ অ', উম।
সাংঘাতিক গেছ আ, মই কৈছোঁ এইডাল কিয় আহি আছে, তেতিয়া ইমান ভাব ভাবা নাই এনেকুৱা গেছ হে বুলি, তাৰপিছত আ সিহঁতৰ তেতিয়া কিবা হেৰি গ্ৰন্থ মেলা আছিলে। তাৰপিছত মোৰ পেহীৰ ল'ৰা টো আৰু ছোৱালী দুজনী মিলি পেলাই আমি মানে গ্ৰন্থমেলালৈ গ'লো দেই।
অ', বুজি পাইছোঁ, অ'।
তাৰ পিছত আৰু গ'লো গৈ পেলাই পাইছোগে, মই আৰু দেই, মোৰ মানে গাটো কিবা বেয়া লাগি আছে তাত মানে ইমান ধুনীয়া হাৱা মাৰি আছে নহয়।
অ', বুজিছোঁ, বুজিছোঁ।
বহুত ভাল লাগিছে ঘূৰি, কিন্তু মানে মোৰ গাতো কিবা-কিবি কৰি আছে যেন কিবা মূৰতো ঘূৰাব নিকি, কিবা-কিবি তাৰ পিছত মই বোলো এহঁতক লৈ চাম, তহঁতি ইয়াত যি কৰ অ, মই কিন্তু গাড়ীলে যাওঁঙগে, মই গাড়ীত বহোঙগে। তহঁতি ইয়াত থাক, সিহঁতি মানে মোক যাব নিদি, এহ ৰহ চো আহিছোহে, আহিছে। কিয়নো বেছি কৰা অমুক-তমুক এইবোৰ কৈছে। তাৰপাছত আৰু মই আৰু ইহঁতি ধৰিব নোৱাৰিব বুলি মোৰ গাটো বেয়া লাগি গৈছে যে। মই এই পেহী ল'ৰাটোৰ গাত ত মই গাটো মানে তে মই এনেকে পৰি দিছো আ, তাক তে ধৰি লৈছো, তাক ধ আৰু মূৰ ঘূৰালেতো ধৰিব নোৱাৰি নহয় মানে ভুৰ নাথাকে ন, তাৰপিছত আৰু এনেকে ঘূৰাই লে লুটি খাই পৰিয়ে গ'লো নহয় মই।
অ'।
মই তাতে পৰি গ'লো, সিহঁতে একদম সেহঁতি ভাবিছে মানে আমাৰ আকৌ পেহী যোনজনী ছোৱালী হয় তাই মানে একদম মানে তাই ক'বও নোৱাৰে তাই মোক উঠাব লাগে কাৰণে তাই হাঁহিছে মই পৰা দেখি।
অ', অ', অ'।
কোৱা হাঁহি থাকে ন, তাই মানে বিৰাট হাঁহিছে মানে। তাইৰ ফ্ৰণ্টতে যে মই পৰিলো তই বুজাই পোৱা নাই মোৰ, তাপিছত হা ইজ ভৈনীয়েকে বকিছে তই চালা হাঁহিব আহিছ', তাই পৰিছে। ত উঠাই দি ছে লগালগ মানে মোক চকীখন অ চকী খন আনি দিছে মূৰে চোৰে পানী দিছে লগালগ মোৰ
অ গম পাইছো
ইমানেই বেয়া লাগিছে ন মই মানে এনেকুৱা লাগিছে তেনেকুৱা হৈছে যদিও মই মানে মাহঁতক দেখা নাপাওঁ আৰু মই চেছ
গম পাই আছো অ
এনেকুৱা হৈ গ মানে গেছ টো ওপৰলে মাৰি ছে
আৰু সেই ভাজিবোৰত কি হয় তোমাৰ ৰিফাইনতহে গোটেইখিনি ফ্ৰাই কৰে তোমাৰ এই ৰিফাইন তেলটো এনেও বেয়া হয় ন আৰু কি হয় ধৰি লোৱা ৰিফাইন তেলত তোমাৰ এনে বিয়াই চিয়াই
এ চবতছে চবত ছে ডাঙৰ কথা মানে কি হয় আমি যিবোৰ বস্তু সদায় না খাওঁ সেইবোৰ বস্তু আমি খালে আমাৰ থকা
অক অপকাৰ কৰে আৰু তোমাৰ কি হয় নহয় এনেও মানে আমি এতিয়া কি হয় ধৰি লোৱা ঘৰত এটা সাধাৰণ ভাৱে আমি খাই থাকো ন বিয়া সকাম বিলাকত তুমি এটা বস্তু চাবা চোন বিয়া ঘৰতে হ সকামতে মানে যিহতে নহক তোমাৰ এনেকুৱা কৰে তে তেলবোৰ কিমান তেল দিয়ে আৰু তোমাৰ সেই তেলটোতে তোমাৰ ভাজিয়ে থাকে ন এটা কথাটো কৈছো ৰিফাইন তেলটো আমি এবাৰ দিয়াৰ পিছত আমি ৰিফাইন তেলটো লুচি ভজাৰ পিছত সেই ৰিফাইন তেল খিনি আমি আকৌ ব্যৱহাৰ নকৰো কিন্তু বিয়া ঘত তোমাৰ সেই ৰিফাইন তেল খিনতে আকৌ ভাজে নহয় ভাজিয়ে থাকে তাৰপি পুৰি যায়গে ন বস্তুতো ৰিফাইন তেলতটো এনেও আমাৰ কাৰণে বেয়া আৰু কি হয় পুৰি বস্তুটো পুৰি গলে হেনো খাব নালাগে বোলে আৰু তাৰ ওপৰঞ্চি তোমাৰ কি হয় ধই লোৱা ভাঁজি চাজিবোৰ এতিয়া তুমি যিটো ভাজিৰ কথা ক'লা সেই ভাজিটোতো গোটেই ফ্ৰাই যিমানখিনি কৰে সেই গোটেইখিনি ফ্ৰাইটো ৰিফাইনতে কৰে মিঠাতেলত নাভাজে নহয় সেইখিনি ৰিফাইনত ভাজি ভাজি তুলি যায় আচলতে সেইবোৰৰ কাৰণে মানে তোমাৰ গেছে দিগদাৰ কৰিলে হেল্ল' হেল্ল' হেল্ল' অ শুনিছো এতিয়া কোৱা
অ সেইটোয়ে বাটাৰ চাটাৰ দি দিলে এনেও সেই বস্তুটো অপকাৰ কৰে ন
অ
আৰু সৰহকে পৰিমাণ বিলাক সৰহ সৰহকে দিয়ে নহয়
ভাল হবলেতো ভাল দিয়ে আৰু ফ্ৰীম চিম অ দিয়ে ন
তয়ে আৰু তোমাৰ পৰিমণ বোৰ এনেও জোখবোৰতো অ আৰু অত্যাধিক জোখ বোৰত অত্যাধিক অত্যাধিককে দি দিয়ে নহয়।
আৰু চবতছে ডাঙৰ কথা এই যে খুব মানুহে যে বিয়া হেৰিবোৰত আহি পেলাই একদম পুৰা বাথৰুম দৌৰা দৌৰি হয় এই শিং দিলে হয়।
অ হিং অ তোমাৰ
শিং
শিং দিয়ে দিয়ে আৰু তুমি এনে ছাগলী মাংস চাবাচ যেতিয়া পুৰা সিজি যাব গম পাবা আৰু সেইটতো- পুৰা শিং মাৰিছে।
অ ন মই যে এটা বস্তু চাইছো যে এই ইউটিউবৰ ৰেচিপি বিলাকত কিন্তু হিং দিয়েই।
হিং দিয়ে উঅ।
এ সেতি কিয় শিং দি পেলাই খাই জানো? সিহঁতৰ মতে শিং দিলে পেটৰ অসু সুহ নকৰে।
কিন্তু এটা কথা ন শিংটো তোমাৰ আমাৰ কাৰণে বহুত বেয়া আৰু শিঙে কি কৰে জানা দাঁতবোৰ খুৰখুৰীয়া কৰে বোলে।
অ আমাৰ আইতাই আগতে কোয় নহয়। এই শিং পা সেই তু তাহকৰ পৰা বেয়া হৈ গল আমাৰ এনে বুলি কিয় কয়।
অ মানে কি হয় এই মোৰ মানে আমাৰ আইতা এগৰাকী আছিলে তোমাৰ পাপা মানে মানে মামীয়েক তাৰ পৰা সেই মামীয়ে তাই মানে কি হয় মাটি দাইল বনাই তাত শিং দিয়ে তাৰ পিছত মাটি দাইলত শিং তেখেতে মানে প্ৰায় বস্তুবিলাকৰ শিং দিলে বনায়। তাৰ পিছত খোৱা হয়। এ এতিয়ালৈ এতিয়ালৈ মানে কেতিয়াবা মানে কথাই কথাই ওলালে তেতিয়া দেউতাই কয় মানে বোলে কি হয় শিং দিয়ে হেনো খবা আৰু শিং দিলে বোলে কি হয় শিংটোোৱয়ে নহয় অত্যাধিকতটো এনেও বেয়া বোলে। শিংটো হিচাপত খাবই নালাগে শিঙিয়ে বোলে তোমাৰ দাঁত বুক খুখুৰীয়া
এ এই আমাৰ আইতাই কৈছে ন এই শিং হোপা খোৱাৰ কাৰণ মোৰ দাঁতোপা কৰি থাকিলে খু শুন
অ আৰু কি হয় আগৰ দিনৰ মানুহৰ বোৰে এতিয়াহে আমি শিংটো বেছিকে ইউজ নকৰো। আগৰ দিনৰ মানুহবোৰে তোমাৰ এই কিছুমান বস্তু হিনটো দি দিয়ে নহয় গম পোৱা না
দিয়ে দিয়ে।
সিজিবলৈকে বা বস্তুটো খাবলৈ খোৱাত বোলে হিনটো দিলে খাবলৈও কিছুমান বস্তু সোৱাদ হয় ন। সেইটো কাৰণে আচলতে তোমাৰ দি দিয়ে কিন্তু সেই বস্তুটো বহুত খুব অপকাৰী বস্তু হয়।
অঁ।
এ উপৰা পৰি হলেই হয় আচলতে ও
এ তোমালোকৰ এই মা আইতা আছে ন
অ মাৰ আইতা আছে সেয়াই আইতা আছে তাৰপিছতে তোমাৰ দেউতাৰ আইতা ককা কোনো নাই।
উম। মাৰ আইতাই কয় নাই অ' কেতিয়া বিয়া হ'বা?
অ' আই! আইতাৰে বেছি আশা আৰু মানে মই ছোৱালীৰ নাতিনী ডাঙৰ। সেইকাৰণে মানে সেই টো আইতাৰ আশা এটা।
আইতা কিন্তু তোমালোকৰ ডেকা হৈয়ে আছে ন।
অ' ডেকা হৈয়ে আছে, খালি তোমাৰ মানে কি আৰু ডেকা হৈ থাকিলেও তোমাৰ এ এটা বয়সৰ পিছত তোমাৰ খোজ-চোজ কাঢ়িব নোৱাৰা হৈ যায় ন। ভৰি বিষ, আাঁঠুৰ বিষ, তাতে তোমাৰ প্ৰেচা হাই-প্ৰেচাৰ আছে। তাৰ পিছত তোমাৰ এইবোৰ ধেই কিবা-কিবি, আৰু সেইটো কাৰণে মানে কি হয় এই যিমানেই নহয় আশা কিছুমান থাকে যে।
তাকে তাকে, বাৰু দিয়া ঠিক আছে ন।
অ' ঠিক আছে, ঠিক আছে হ'ব বাৰু দিয়া।
মোৰ গাটোও ভাল লাগিছে জানাই
তাকে তাকে, যোৱা যোৱা। তুমি ভাত পানী খাই অকমান শুই দিয়া গে। ঠিক আছে দিয়া হ'ব। উম! উম।